শুই আছিলো, তুমি?
ভাত খালা?
ভাত খালো। আজি ভোজ খালো ভাত মানে।
অ, হয় নেকি?
এ পুখুৰীত খাব গৈছিলো।
অ ময়ো তোমাৰ এপাক ওলাই গৈছিলো। আহোতে মইও অকণ মাংস অকণমান খাই আহিছিলো। বেলেগ কে ভোজ খাই আছিলে মোক মোক এবাৰ মাতিলে।
সিহঁতে লগ ধৰিছিলে অ বোলে তোমালোকৰ পুখুৰীত খানা খাম। মই বোলো হ'ব।
মই আকৌ এফালে আহি থাাকোতে আকৌ লগৰকেইজনে খাই আছিলে। গৈ পিনে কেইপিছমান টেষ্ট কৰি আহিলো। খালো টেষ্ট কৰি আহিলো গা
এ হেৰি মোৰ মাতটো শুনিছানে ভালকে বাৰু?
শুন ধুনীয়াকে আহি আছে।
অ ঠিক আছে তেতিয়া হ'লে কথা নাই এ বাকী এটা কথা নহয় এই সেইদিনাখন যে আমি যে এই যে এ কালি নেকি কালি যে আমি এটা কাম কৰিছিলো যে এন জি অ'
তোমাৰ মাততো অকণ দূৰৰ পৰা অহা অহা নিচিনা লাগিছে অকণমান ইমানো নহয় দেই
এ এতিয়া এতিয়া?
একে স্পষ্ট
অ বোলো কালি যে আমি যে এন জি অৰ যে কাম এটা অনলাইন যে কৰিছিলো মনত আছে নে?
কৰিছিলো অ, কৰিছিলো অ।
সেইটো ৰাখিলে নে? মই যে কৈছিলোঁ তোমাক মেছেজ দি যে মই এনেকুৱা এটা কথা কৈ দিলোঁ হয়তো দিপহত আহিবও পাৰে বুলি যে
কিন্তু
সেইটো ৰাখিলে নে নাই
এতি এতিয়া কোনখন টো হেৰিত কৰিছিলে এতিয়া কোনখন ফৰ্ম ফিলাপ একোটা মই ধৰিব পৰা নাই নহয় ময়ো পাহৰিলো মানে এতিয়া মই অথনি চাইছিলো অথনি মানে
যে সেইটো হেৰি কৰা নাই দিব্যই ৰাখা নাই
এতিয়া কোনখন গাড়ী আছিলে মই সেইটো পাহৰি থাকিলো তুমি এতিয়া কোনখন ফৰ্ম ফিলাপ কৰিলা এতিয়া এতিয়া এতা এতিয়া মোৰ তাতে কালি তোমাৰ তিন তিনিখন ফৰ্ম আছিলে তুমি কোনখনত বা কোনটো চাইন মাৰিলা মই ধৰিব নোৱাৰিলো নহয়
হয়টো এইটো নাই নাই উ হেৰি দিয়া লাকৰ কথা লাকৰ কথা
লাকৰ কথা যদি বোলে ফাইলৰ মাজত সোমাই গ'ল তোমাৰ কাগজ। গুচি যাব বোলে তোমাক আকৌ যদি ওপৰত আহি ৰখি গ'ল তেনে আৰু মৰি গ'লা আৰু।
তেতিয়াহ'লে মৰিলোঁ আৰু।
উম, আৰু
যেনে তেনে পাছ হৈ যোৱাটোৱে বিচাৰো আৰু। অ', বোলো যেনে তেনে পাছ হৈ যোৱাটোৱে বিচাৰো।
ই কালি ষ্টিংডাল মোৰ বেকা হ'ল নে তোমাৰ বেকা হ'ল চলাওতে
মোৰ
হেল্ল'
ন শুনিছা নে নাই
অ কালি ষ্টাইংডল তোমাৰ বেকা হ'ল নে মোৰ বেকা হৈছিলে
মোৰ মোৰ বেকা হৈছিলে মই যে তোমাক কৈছিলোঁ তুমি যে ক'লা সেই মই দেখোন গমেই নাপালোঁ
নাই মো সঁচাকে মই গম পোৱা নাই এই আজি যে আজি যে অকণ আগত যে আমি যে চলাইছিলো যে মোৰ কিন্তু বে বেকা হৈছিলে সেয়াই কিন্তু মোৰ কিন্তু পুৰা মনত আছে মই কিন্তু হাতডাল হাতটো মই বেকা কৰিছোঁ তুমি কৈছা মই হাত বেকা কৰাই নাই
আ', নাই -নাই মই মানে এনেতো গম পালে মই কৈ দিলো হয় ন'।
অ', অ', সেইটোৱে মই কাৰণ তোমাক মই সুধিছিলো পিছত মোক মো বোলো চ চ চকুটো যি জীপ ষাইছে নেকি তুমি কৈছা নাই ঠিকেই গৈ আছে বাদ দিয়া থোৱা।
বহুত দিন তোমাৰ হেৰি হ'লে এই যেতিয়া টোপনি ক্ষতি হয় তেতিয়া গাড়ী চাৰী বৰ দি চলাব নাপায়।
চলাব নালাগে সঁচা কিনি টোপনি তুমি গমেই নাপাবা।
ষ্টেং বেঁকা
উম, কোন পাকত তোমাৰ চকু জীপ খাই যাব একেহে গম নোপোৱা আৰু।
সেইটোৱে সেইটোৱে বাকী ঘৰত ভাল নহয়?
ঘৰত ভাল দিয়া। তোমালোকৰ ভাল?
ভাল ভাল চলি আছো আৰু। আহিবা আকৌ ইফালে কেতিয়াবা মন গ'লে, এ কলেজ তোমাৰ আগষ্টৰ পা হ'ব।
আগষ্টৰ পা ন, তেনেহ'লে ড্ৰেছ চেছ চিলোৱা হ'ল?
ড্ৰেছ চ্ৰেচ চিলোৱা নাই এতিয়া চিলাবহে বোলে।
অ',
মই কৈছোঁ মই বোলো চিলাই কৰি লবি।
উম, প্ৰথম দিনাখন মানে ধৰ না প্ৰথম দিনাখন কলেজখন গৈ এটা ভাল লাগে মানে। ড্ৰেছখনৰ কাৰণে আকৌ বেয়া লাগে ন যাবলৈ, প্ৰথম প্ৰথমতে বোলে ধৰ এযোৰ কাপোৰ চিলাই লো চিন্তা নাই আৰু।
এ কথা নাই। মানে যাবহে লাগে আৰু ন, প্ৰথম দিনা এখন মিছ হ'লে বেয়া লাগে ধৰ।
উম, মিছ বেয়া লাগিব যিমান হলেওঁ প্ৰথম দিনা ধৰ চব পোৱালিকে লগ পোৱা যায় নতুন নতুন।
হয় দিয়া মানে চবেই তোমাৰ সেই কলেজৰ হেৰিটো এটা বেলেগটো আশা এটা।
উম।
চবেই ভাবে যে প্ৰথম কলেজ যাম কেনেকুৱা লাগিব তাৰ পিছত
সেইটোৱে তাৰপিছতে কামোৰ আৰু সেইটো কিন্তু মানে প্ৰধান দিনাখন নতুন নতুন পোৱালি লগ- পাব, ভাল ফিল্ট আহিব আৰু অ।
উম, নতুনকে কলেজ যায় হে।
উম। টাইম টাইম মোবাইল আছে নহয় ন।
মোবাইল মানে মাৰটো চলাই তাই তাইক এটা দিব, দিবলগীয়া হৈ আছে তাইক।
দিব লাগিব মানে সিতেই কলেজলে ধৰা গ'লে ধৰা গ'লে লাগিবই।
উম, তাইক মানে এটা দিম।
বুইছা।
কলেজ গ'লে। কলেজ গ'লে তাই কাৰণে দিব লাগিব।
সেইকাৰণে কিবাকিবি আজিকালি চব তোমাৰ মানে হোৱাটছআপ গ্ৰুপতহে হয় আৰু চব।
অ অ সেইটোৱে।
আৰে আজিকালি একে ডিপাৰ্টমেণ্টতে হোৱাটছআপ গ্ৰুপ খুলি দিয়ে।
গম পাইছো এনেই মানে বৰ্তমান তোমাৰ এই মাৰটোৱে চলাই থাকে তাই। কিন্তু লাহে ধীৰে তাইক মানে এটা দিব লাগিব এই কথা চলি আছে তাকে ঘৰত।
তাকে তাকে ধৰা দচ, বাৰ হাজাৰ, পোন্ধৰ হাজাৰ টকা হ'লেও। বহুত দাম বাঢ়িলে অ বহুত দাম বাঢ়িলে। মানে ভাইবা ভাবিব নোৱাৰা দাম বাঢ়িছে।
তাইক যদি অ মাজলৈকে চাই আছিল ধৰক তাইক টকা বিছ হাজাৰ মানৰ যদি মোবাইল এটা দি ধৰক পোন্ধৰ বিচৰ ভিতৰত আৰু।
উম উম।
তেতিয়াও ভাল মোবাইল এটা পালে হয় কিন্তু এতিয়া দেখোন সেইটোও নাপাব।
আজিপা ধৰা কেতিয়া অ যোৱা বছৰলৈকে হা। একদম তোমাৰ ছিক্ জিবি ৰেমৰ ৱানটোৱেণ্টি ইণ্টাৰনেলত তোমাৰ মটৰৱালা ফোন তোমাৰ এঘাৰ হেজাৰ বাৰহেজাৰ টকাত দি আছিলে বুজিছা এতিয়া সেই ফোনৰ দাম ষোল্ল হেজাও ওঠৰ হাজাৰ টকা সে, ষোল্ল হাজাৰ ওঠৰ হাজাৰ হ'ল গম পাইছানে।
যোনখিনি তুমি বিশ বাইছ হাজাৰ টকাত যোনখিনি তুমি ফিফটি জি এ ছিক্স জিবি ৰ পালা হয় এইট জিবি ৰেমৰ। সেইখিনি এতিয়া হ'লগৈ তোমাৰ ত্ৰিশ হাজাৰ টকা।
একেবাৰে একেবাৰে তোমাৰ মানে কৈছো নহয় হৈ গ'ল। তু তুমি মানে এইটো সময়তে মোবাইল কিনাতো নহয় লাহে লাহে কমিব চাগে দামতো দেই মোৰ বিশ্বাস হয় লাহে লাহে কমিব।
নহয় লাহে লাহে মানে কেতিয়া জানা এই বছৰতো নকমিব কিন্তু এই বছৰতো বাঢ়িয়ে থাকিব।
চৰকাৰৰ চাগে সম্ভৱ কিবা কিবি টেক্স বঢ়াইছে নেকি?
এই তাত চৰ্টেজ হৈছেতো নহয় নহয় চৰকাৰে বঢ়োৱাতকৈ মানে কি হৈছে জানা মোৰ সম্ভৱ
উম।
মানে চৰকাৰে বঢ়ুৱাটোৱেই মেইন নহয় এই যে তাত যে তোমাৰ ৰেম ৰোম যে চ্বৰ্ট হৈছে বুলি হৈছে। ত' এতিয়া সেই ৰেম ৰোম বিলাক চৰ্ট হোৱাৰ কাৰণে সিহঁতৰ দামত বেছিছে চাগে যিহেতুকে বস্তুতো পাবলৈ নাই। আৰু যিহেতুকে বস্তুতো পাবলো নাই, প্ৰত্যেকতো ধৰ তোমাৰ কোম্পেনীয়ে বিচাৰি আছে যে আমি দামত হ'লেও কিনিম
ত যিখিনি পাৰিছে সেইখিনি দিছে আৰু আৰু যোনবিলাক মোবাইলতো পুৰণা আছিলে সেইখিনি দাম বঢ়াই দিলে সেইটোও এটা ধৰ বিজনেছ।
উম সেইটো হয়।
আগৰ যেতিয়া তোমাৰ টকা বিশ হাজাৰ মোবাইল এটা এতিয়া পঁচিশ ত্ৰিশ হাজাৰ দি আছে। এতিয়া তোমাৰ কিমান লাভ হৈ আছে কোম্পনীৰ।
লাভ হৈ আছে। হয় দিয়া মানুহক মানে মানুহক যে চব সৰু সুৰাকে মাৰি আহিছে আও ন এতিয়া মানে এনেকোৱা দিন হৈছে এ এনেকোৱা দিন হৈছে তোমাৰ স্মাৰ্ট মোবাইল নহ'লে একোৱেই নহয় এতিয়া। সকলোতে স্মাৰ্টফোন লাগিবই।
কিপেডৰটো কথাই নাই অনলি স্মাৰ্ট মোবাইল। স্মাৰ্টফোন এটা লাগিবই স্কিনটাচ হ'ব লাগিব
ত তোমাৰ এতিয়া এতিয়া ঘৰৰ মানুহৰ ঘৰ লাগিবই এতিয়া তোমাৰ ঘৰে ঘৰে আহি পেলাই স্মাৰ্ট মিটাৰ লগাই দিলে তা অনলাইন কৰিবলৈ তোমাৰ হাতত আকৌ স্মাৰ্টফোন এটা থাকিব লাগিব। লগত আকৌ তোমাৰ গুগল পে' এটা কিন্তু আকৌ থে থাকিবই লাগিব আকৌ। গুগল পে এটাও নহলে নহবই।
আৰু আজি বাৰু আজি বাৰু ভালত মোক আকৌ তুমি দেখাই দিলা দেই বস্তু এটা যে এ মাই জিঅত যে মই এইটো হোৱাই নাছিল নহয় চালা মই মানে
ঐ ম এই মই তোমাৰ কন্টিনউ সিটোৱে ভৰাই আছো আজিলৈকে।
এইটো বিৰাট ধুনীয়া বস্তু এটা দেখাই দিলে মই আকৌ।
তুমি মোক তুমি মোক যে চৌ চৌবিছ
লৈ পেলাই থৈ দিয়ে বুইছা নে
অ তো তুমি যে মোক যে চৌব্বিছ চনত যে কৈছিলা যে মই ৱাই ফাই যেতিয়া ঘৰত লগাইছো তেতিয়াৰ পৰা মই ওৱান এইটি নাইনে ভৰাই আহিছো তাৰপিছত তোমাৰ মা সেইটো পেকৰ দাম কম আছিলে সেইটো পেকৰ দাম কমো আছিলে মাহতে যে দাম বাঢ়িছিলে যে তাৰপিছত এই তুমি তুমি যে তিনিমাহৰ কাৰণে চাৰিশ কিমান টকা ভৰাইছিলা ন তেতিয়া নে তিনিশ কিমান টকা আছিলেও এই এইটোৰ দাম তেতিয়া তোমাৰ এশ আশী টকা দামো আছিলে ন ওৱান ছেভেন্টি নাইন মান আছিলে হবলা এইটো তুমি যে তুমি মোক কৈছা তুমি এইটো ভৰাবা এইটো একমাহ এইটো তিনিমাহ
অ
তাৰপিছত মই মানে তিনিমাহৰতো কিয় নভৰাও, এই ছ ছয় জিবি ৰেম মোবাইল পাওঁ। কেতিয়াবা তেতিয়া ধৰ, আমাৰ ধৰক ঘৰত ইনভাইৰ্টাৰ নাছিলে, তোমাৰ ৱাইফাই গুচি যায়। কাৰেণ্ট গলে, সেই চয় জিবিটো চাওঁতে চাওঁতে মোৰ মানে নেট পেক নোহোৱা হৈ যায়। হয়। এতিয়া মোৰ তিনিমাহ তহ মই ভৰাব নোৱাৰো। ডেইলি মই তোমাৰ এক জিবি দুই জিবি ভৰাব লগীয়া হৈ গৈছিলে। মানে পইছাটো লচ হৈ যায় সেইকাৰণে মই কি কৰিলো ওৱান এইটটি নাইনকে ভৰালো তাৰপিছৰ পৰা মো কণ্টিনউ এতিয়া ওৱান এইটি নাইনে চলি আছে
সেইটো মানে এটা বস্তুৱে মই খালি টান পাও মই ইয়াৰ আগৰ বাৰু তোমাৰ সেইটোৱে ভৰালো চাৰে চাৰিশটো যোনটো
তো মাততো অকণ দূৰ পৰা আহি আছে অকণ
অহ বোলো, এদিনৰ কাৰণে যেতিয়া আকৌ ওলাই যাওঁ বুইছা এদিনৰ কাৰণে ওলাই গলে আকৌ তুমি ধৰ, এই বিশ টকা মান ভৰাব লাগে। ঊনৈশ টকা বিশ টকা।
অ অ অ সেইটোৱেতো তোমাৰটো বৰ দিগদাৰ
সেইটো, সেইটো ভৰাওঁতে ভৰাওঁতে বস্তুটো চালোগৈ একেই হয় গৈ কথাটো
কিন্তু আজিকালি মানে তোমাৰ এটা কি প্ৰব্লেম হ'ল গম পোৱা নে, আগতে তুমি এক জিবি এটা ভৰালা তোমাৰ আগতে তুমি ধৰা এক জিবি এটা ভৰালা ঊনৈশ টকা দি হা, সেই এক এক জিবি তোমাৰ নেট পেকটো যেতিয়া লৈকে ভেলি থাকে, তেতিয়ালৈকে যায়।
অহ, এতিয়া একো নহয় সেইটো এ কি কৰিব ওলাইছে আৰু একো নাজানো আৰু বুজিছানে
মোৰ মানে মই কেনেকে বাছি যাওঁ জানা, মই তাত বাচি যাওঁ। মই কামলৈ ওলাই গলে ধৰা তাত ফটো মাৰিব লাগে, ফটোখিনি ওৱাট হোৱাতচেপত দিওঁতেনো বেছি এম বি নাযায় আৰু প্লাছ মই গুগল পেটো খুলো বাহিৰত তাৰপা মইতো বেলেগ ইউজ নকৰোঁ। সেইকাৰণে মোক বাচি যাওঁ। ডাঙৰ কামখিনি মই ঘৰলে লৈ আহোঁ। বোলে তোমাৰ একে সৰহ ফটো ভিডিঅ' দিব লগা আছে। মই তাত নিদওঁৱেই মই ডাইৰেক্ট ঘৰ ঘৰলে আহোঁ।
এহ নহয়, মেইন কথাটো কি জানা মই মানে এটাই ভাবিলো এই তোমাৰ হেৰিটো লাভ নাই। এতিয়া আমি যিহেতুকে সদায় বাহিৰলৈ ওলাই থকা হয়।
এতিয়া মাতটো দুৱলে গৈছে। দুৱলে গৈছে অ
সদায়, সদায় যেতিয়া বাহিৰলৈ ওলাই থকা হয়। তহ, আমাক এই জিপেটো বিশেষকে দৰকাৰ বা ফটো দিবলৈ মেচেজ এটাকে চাবলৈ নেটটো লাগে হয় নে
তাৰ কাৰণে মানে তোমাৰ ওৱান এইটি নাইনটো বেষ্ট
তুমি মানে সদায় সদায় সেই তুমি বিশ টকা, ঊনৈশ টকা, ভৰাই থাকিব নোৱাৰা অহ
নোৱাৰা
এঘাৰ এঘাৰ টকা ভৰালে কিমান দিয়ে জানা এঘণ্টা মাত্ৰ
এঘাৰ টকাত এঘণ্টা দিয়ে নেকি?
এঘাৰ টকাত এঘণ্টা মাত্র
কৃষ্ণ
ঊনৈছ টকা ভৰালে, চৌবিছ ঘণ্টা
অ এক জিবি দিয়ে।
উম, কি কবা
সেইকাৰণে তোমাৰ কিন্তু ওৱা ওৱান এইটতি নাইনটো বেষ্ট ইয়াৰ পৰাতো মই এতিয়া বেজ পেক নাই কিন্তু মানে দুই জিবিটো মানে আমাৰ নিচিনা মানুহৰ কাৰণে একদম ধুনীয়া পেক সেইটো
এ তোমাৰ ঘৰত ৱাইফাই থকাৰ পিছত ধৰ ইমান বেছি নেট থকা ভৰাবও মন নাজাই নহয়, পেক এটা এনেই পাব পইচা সোপা দি পেলাই সেইটোৱে কথা এতিয়া এইটো মানে তুমি দেখাই দিলা ভাল কৰিলা।
মোৰ মোৰ কাৰণে এইটো মানে একদম ধুনীয়া পেক আৰু। মোৰ বাহিৰত মোৰ গুগল পে' চলি যায় বেলেগক হচস্পট খুজিব নালাগে, এক্সট্ৰা। পেক ভৰাব নালাগে। ধুনীয়াকে চলি যায়। সৰু সুৰা কাৰোবাকে ধুনীয়াকে চলি যায়। ঘৰত আহি পেলাই মই ধুনীয়াকে মোৰ চ চলি আছে। এইটো যদি